হেল্ল' অ কি কৰি আছা।
এনেই বহি আছো তুমি কি কৰি আছা।
মই বাৰু ইণ্টাৰনেটত কিছুমান মানে হেৰি চাই আছিলোঁ ভিডিঅ' চাই আছিলোঁ? ইউটিউবৰ অ। এনে তুমি ইন্টাৰনেট মানে এনেকে ইউজ কৰা নে মানে দিনত।
হয় গোটেই দিনটো ইণ্টাৰনেটতে ইউজ ইণ্টাৰনেটেই ইউজ কৰা হয় যিহেতু আজিকালিৰ যুগটো ইণ্টাৰনেটে হৈ গৈছে গোটেই?
অ অ তাকেই মই মানে কিবা টপিক চাই আছিলো মানে অ কলেজৰ কিবা প্ৰজেক্ট দিছিলতো? মানে তাৰে। কাৰণে তেনেকুৱা শিক শিক্ষকৰ মানে। অলপমান সহায় লাগিছিল সেইকাৰণে মই ইউটিউবৰ পৰা মানে সহায় লৈ আছিলো এতিয়া ইয়াৰ যুগটো মানে ইন্টাৰনেট হৈছে যিহেতু। ভালে হৈছে। কাৰণ আমি ইণ্টাৰনেটৰ পৰা বহুত খিনি সহায় ল'ব পাৰো। আ এতিয়া মানে। যতে ততে। টো মানে টিচাৰ নাথাকে তোমাৰ। সেইটো কাৰণে মানে ভাল হৈছে।
পিছে আজিকালি ইণ্টাৰ ইন্টাৰনেটটো হয় কেনে আমাৰ জীৱনৰত বহুতো সুবিধা হৈছে?
তাকেই তাকে আগতে চাচোন আমি কিবা এটা কাম কৰিব গলে মেইন অফিচত যাব লাগে ধৰা। কিবা ডকুমেণ্ট। অ ভেৰিফিকেশচন বা তেনেকুৱা ধৰণৰ বহুত কিবা কিবি কাম কৰিব গলে। তোমাৰ মেইন অফিচ। যাব লাগে তাতে ডকুমেন্টবোৰ মেনুৱেলি। হাতত লৈ গলে বহুত খিনি সময় ধৰা লাগি যায় একঘন্টা দুঘন্টা তাৰ পিছতো কামতটো নহয়ে ধৰা আকৌ ঘূৰাই থাকে তেনেক। এ বাছৰ খৰচ। বহুত মানে খৰচ হয় আৰু মানুহৰ মানে তেনেকে খঙো উঠি যায় দিয়াচোন? কিন্তু এতিয়া যিহেতু? ইণ্টাৰনেট হৈছে। ত ইণ্টাৰনেটত আমি মিনিটতে মানে যিকোনো কাম কৰিব পাৰো। এতিয়া ধৰা অ কলেজৰ ফৰ্ম ফিলাপেই হ‌ওক। বা কিবা পৰী শিক্ষাৰে ফৰ্ম ফিলাপ হওঁক, সেইবোৰ আমি মানে এক অ মিনিটতে আমি এক মিনিট হওক বা দচ মিনিটতে হওক মানে যিমানখিনিয়ে টাইম নলও কিন্তু কম টাইমৰ ভিতৰতে আৰু। তোমাৰ মানে ইণ্টাৰনেটৰ সহায়ত। অ কামখিনি হৈ যায় আমাৰৰ।
হয়। তুমি ঠিকে কৈছা, আজিকালি ইণ্টাৰনেটটো নোহোৱাকে একো কামেই কৰিব অ কৰি ব নোৱাৰি। আজিকালি পইচাৰ পইচাৰো লেনদেন ইণ্টাৰনেটৰ জৰিয়তেই হয়। অঁ! ইমানো সুবিধা হয় গৈ ঘৰ, ‌ইমানে সুবিধা হৈ গৈছে, ঘৰতো বহি মানুহ পইচাৰ লেনদেন কৰিব পৰা হয়।
অ-অ এইটো! এইটো ঠিকেই কৈছা আৰু। আগতে মানে পইচা বেলেগক পঠিয়াবলৈ তোমাৰ ধৰা বেংকত যাব লাগে, তাতেও বহুত প্ৰচেছ থাকে, বহুতখিনি সময় বেংকৰ কৰ্মচাৰীৰ লয় বা বাৰ-বাৰ ঘূৰাই পঠিয়াই। আৰু তোমাৰ এতিয়া বেংকত বা পইচা থোৱাৰ বাবেও বা ওলোৱাৰ বাবেও তোমাৰ ইন্টাৰনেটে বহুতখিনি ধৰা সহায় কৰিছে বা বেলেগক ইয়াৰ পৰা ধৰা বেলেগ জেগালৈ পইচা পঠিয়াব লাগে তেতিয়াও আমি ইন্টাৰনেটৰে সহায় লওঁ। এনেই বহুত পৰিমাণে মানে ইন্টাৰনেটৰ কাৰণে মানুহৰ সুবিধা অ বহুতখিনি বাঢ়িছে। বুলি ক'ব পাৰি।
হয় তুমি ঠিকে কৈছা।
এনে‌ই তুমি ইণ্টাৰনেটত মানে কি-কি এপ ইউজ কৰা?
ইণ্টাৰনেটত আহ মই এ ইউটিউব চাই থাকোঁ, ইনষ্টাগ্ৰামো চাই থাকোঁ। অঁ ইউটিউবত মই এ কেতিয়াবা এ কিছুমান এ টিচাৰসকলে কিবা পঢ়াই থাকে। ত' সেইবিলাকৰো জ্ঞান লওঁ। ইউটিউবৰ পৰা।
অ-অ।
আজি কালি আ হোৱাটছপতে স্কুলৰ কিছুমান গ্ৰুপ বনাই দিয়ে য'ত হোৱাটছএপত স্কুল স্কুল কলেজৰ পৰা বহুতো পঢ়া বা কিছুমান নোট বনাই সেইবিলাকো হোৱাটছএপত পঠাই দিয়ে ত হোৱাটছপটোও মই চাওঁ।
অ অ তাকেই সেইটোৱে কব খুজিছো যে। ইণ্টাৰনেটটো হোৱাৰ পৰা মানুহৰ বহুত খিনি মানে সুবিধা হৈছে যদিও কিছুমান ইয়াৰ আহ অসুবিধাও আছে ধৰা আহ বেছিকে ইণ্টাৰনেট আহ ইউজ কৰি থাকিলে তোমাৰ আহ ব্ৰেইনটোৱে মানে ইমান এটা মানে। কাম নকৰে মানে তেনেকুৱা ধৰণৰ হৈছে যে মানুহবোৰে আব দিনক দিনে ধৰা হেৰি হৈ গৈ আছে কি কয় এইটো তোমাৰ বু বুদ্ধিমত্তাটো মানুহৰ নোহোৱা হৈ গৈছে মানে চব বস্তু মানে ইণ্টাৰনেটৰৰত ওপৰতে নিৰ্ভৰশীল হৈ গৈছে যে কাৰণে নিজৰ আহ ব্ৰেইন টো ইমান এটা নখটোৱা হৈছে তাৰ কাৰণে মানুহবোৰে ধৰা কিছুমান বেমাৰ থাকে বা কিবা ওচৰে পাজৰে কিবা বস্তু থাকিলে সেই বস্তুবোৰৰ নাম বোৰ নিজে ভালকে নাজানে হয়তো পুতুককে গুগুল কৰে সেইটো মানে ইমান এটা ভাল নহয় বুলি ভাবি ভাবিবও পাৰি কাৰণ ইমান খিনিতো জ্ঞান মানুহে ৰাখিবই লাগে হয় নে নহয়। তাৰপিছত তোমাৰ আৰু ইণ্টাৰনেটৰ যদি আহ বহুতখিনি বেছি ইউজ কৰা হয় তেতিয়াহলে বহুত আহ বেমাৰ হ'ব পাৰে যেনে ধৰা অ প্ৰাইমেৰী বেমাৰ বুলি ক'বলৈ গ'লেতো তোমাৰ চকুতয়ে হয় চকুৰ বেমাৰ হয় তাৰ পিছত তোমাৰ আম ব্ৰেইন টো তেনেকে হ'ব পাৰে বা মানুহৰ আজিকালি টোপনি কম আহে। হে ত সেইটো সেই বহুখিনি পৰিমণৰ বেমাৰ এই ইন্টাৰনেটৰ বেছি পৰিমানে ইউচ অ ব্যৱহাৰ কৰাৰ কাৰণে হৈছে বুলি মই ভাবো
হয় তুমি ঠিকে কৈছা, যিহেতু আজিকালি লৰা ছোৱালী বিলাকেও বহুতো ইন্টাৰনেট ব্যৱহাৰ কৰে যাৰ ফলত লৰা ছোৱালী বিলাকে বাহিৰলৈ নোলায় আৰু চবৰ লগত আহ আমি যেনেকুৱাকে আগতে খেলিছিলো আহ বাহিৰলৈ ওলাইছিলো ত' ইন্টাৰনেটটো অহাৰ পৰা সৰু ল'ৰা ছ ছোৱালী বিলাকৰ কাৰণেও বহুতো অ অপকাৰিত হৈছে
কি কৰে এতিয়া সৰু সৰু ল'ৰা ছোৱালী বোৰে ধৰা এতিয়াৰ পৰাই ধৰা স্কুলত নাম লগোৱাৰ পৰাই মোবাইল ৰ বিষয়ে বহুত খিনি জানে যিটো হয়তো আমি জনা নাছিলো সিহঁতে জানে ঠিক আছে ভাল কথা বাৰু। কিন্তু বেছি। কে ইউজ কৰি থাকি সিহঁতে মানে মোবাইলটো নহ'লে একো কৰিবই নোখোজে, এইটো বেয়া কথা এটা হৈছে, প্লাছ তোমাৰ সিহঁতে খেলিব নাযায় বা আ লগৰ ল'ৰা-ছোৱালী তেনেকে বনাব পাৰা নাই বা মানুহৰ লগত ভালকে মিলিব নোৱাৰে, কথা পাতিব নোৱাৰে। আ কমিৰি কেচন স্কিল তেওঁলোকৰ হয়তো ইমান এটা নাই, যি আ যিটো মানে হ'ব লাগে। এ সৰু-সৰু কালতে যদি নাই আৰু ডাঙৰ হ'লেতো বাদেই দিয়া। ত' এইখিনি বহুত পৰিমাণে মানে ইন্টাৰনেটে অ ষ্টুডেন্টবোৰৰ লাইফত মানে ইম্পেক্ট পেলাইছে বুলি মই ভাবো।
হয়, ঠিকে কৈছা। ইণ্টাৰনেটটো হোৱাতে বহুতো সুবিধাও হৈছে। আৰু আ কিছুমান অসুবিধাও হৈছে।
অ'।
কিন্তু বেছি পক্ষত সুবি হোৱা যেন মই অ', মোৰ তাতে লাগে। যে বেছি সুবিধাই হৈছে।
অ', অ', সেইটো মানে আ হেৰি নিৰ্ভৰ কৰে মানুহৰ ওপৰত ধৰা। এতিয়া তুমি ইণ্টাৰনেট টো কি কাৰণে বাৰু ব্যৱহাৰ কৰিছা সেইটোৰ ওপৰতো বহুতখিনি পৰিমাণে নিৰ্ভৰ কৰে, এতিয়া আমি ধৰা অকল পঢ়িবৰ কাৰণে ল‌ওঁ বা কেতিয়াবা মন গ'লে ইনষ্টাগ্ৰামত ৰিলছ চাওঁ বা ভিডিঅ' চাওঁ, ত' তেনেকুৱা ধৰণৰ কথাবোৰ বাৰু বেলেগ, কিন্তু যিবোৰ ধৰা ষ্টুডেন্টে ঘন্টাই-ঘন্টাই তোমাৰ
ৰিলছ চাই পাৰ কৰে ত' তেওঁলোকৰতো স সময়বোৰ বৰবাদ হৈছে ন, তেওঁলোকে গমো নাপায় যে, আ সময় বৰবাদ হৈছে নে নাই। ত' তেনেকে সময়বোৰ বৰবাদ হৈছ যে তেওঁলোকৰ পঢ়াৰ বয়স, পঢ়াৰ বয়সত যদি পঢ়া-শুনা নকৰে
হয়।
গ'লেটো দিগদাৰ হ'ব।
হয়, ঠিকে কৈছা, আজি-আজিকালি মই বহুতো সৰু ল'ৰা-ছোৱালীক চাইছোঁ যে ইণ্টাৰনেট ব্যৱহাৰ ন কৰাকে সিহঁতে ভাতো নাখায়।
উম।
বহুতো সৰু ল'ৰা ছোৱালীক চাইছো যে, সিহঁতক মানে ভাত খোৱা টাইমতো ইন্টাৰনেটটো লাগে।
তাকে তাকে। এতিয়া এতিয়া সৰু ল'ৰা ছোৱালীৰ কথা কি ক'বা, এতিয়া ডাঙৰ মানুহবোৰৰো
হয় ঠিকে কৈছা। পিছে আমাৰো এনেকুৱাই হৈছে দিয়াচোন। আজিকালি এনেকুৱা মানে ইন্টাৰনেটৰ প্ৰতি আমি ইমানো হেৰি হৈ গৈছে যে আমিও নিজেও এনেকোৱা হৈ গৈছে যে, কেতিয়াবা ভাতকেইটা খাওঁতেই আমি মবাইলটো চাই থাকো ইন্টাৰট চলাই থাকো।
উম উম। মানে এইবোৰৰ ব্যৱহাৰটো যদিও আমাক বহুতো সুবিধা দিছে, কিন্তু হয়তো সীমিত পৰিমাণৰ যদি ব্যৱহাৰ কৰো তেতিয়া হয়তো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। হ'ব দিয়াচোন।
হয় ঠিকে কৈছা।
উম স্বাস্থ্যটোৰ কাৰণে যদি আমি যত্ন কৰি, যদি খেলিব যাওঁ নিজে ধৰা বা এতিয়াৰ যিবোৰ সৰু সৰু ল'ৰা ছোৱালী আ ছে তেওঁলোকক যদি তেওঁলোক ৰ মাক দেউতাকে যদি খেলিব পঠায় মোবাইলটোৰ ফলত তুমি তেতিয়াহলে তেওঁলোকৰ শৰীৰটো সুস্থ থাকিবই লগতে মানসিক ভাৱেও তেওঁলোক সবল হব। বা পঢ়া শুনাত তেওঁলোকৰ ধৰা ভাল হব আৰু তেওঁলোকে বহুত খিনি বন্ধু বান্ধৱী পাব নিজৰ মনৰ কথা থাবোৰ ধৰা, অ শেয়াৰ কৰিব পাৰিব তেনেকোৱা ধৰণৰ কথা আৰু বা ইণ্টাৰনেটটো আহ ব্যৱহাৰ কৰিব লাগে তেওঁলোকেও কৰিব লাগে কিন্তু এটা সীমিত পৰিমানত যে অ সিখিনি ব স্তু মই নাজানো। ত'ইয়াৰ কাৰণে মই ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিবই লাগিব। তেতিয়া আকৌ কৰিবই লাগিব। এনেকোৱা নহয় যে পৰাকে নহ'ব এতিয়া এতিয়া গোটেই ডিজি টেল ইণ্ডিয়া হৈ গৈছে, ত' চবেই ডিজিটেলি স্মাৰ্ট হ'ব লাগিব সেই টো কথা নহয় যে, মোবাইলটো লাৰিব নালাগে কে বা ধৰা ইণ্টাৰনেট অ। চুব নালাগে কিন্তু এটা সীমিত পৰিমানৰ ব
হয় ঠিকে কৈছা সীমিত পৰিমাণে চালে ইণ্টাৰনেটতো একো ক্ষতি নকৰে কিন্তু আজিকালি লৰা ছোৱালী বিলাকে ইন্টাৰনেটত গেমো খেলে বহুতো এনেকোৱা ল'ৰা ছোৱালী বিলাক অ গেম খেলি খেলি নিজৰ ভৱিষ্যতটো বেয়া কৰি আছে যে তুমি কি কব বিচাৰা
অ এই গেমৰ কথাটো ঠিকেই কৈছা তুমি, অ বহুত ল'ৰা ছোৱালী মানে, গেমৰ প্ৰতি এডিকট এডিক্টিভ হৈছে মানে, এতিয়া যিবোৰ ধৰা গেম, ফ্ৰী ফায়াৰ হওক বা পাব যি হওক, তেনেকুৱা ধৰণৰ যিবোৰ খেল আছে, মোক মোবাইলত বা ইণ্টাৰনেটত বা সেইবোৰ বহুত মানে, এবাৰ যদি কোনোবাই খেলে তাৰ পৰা আঁতৰি আহিব নোৱাৰে, আৰু বহুত তেনেকুৱা তেনেকুৱা ধৰণৰ খেলা হয় আৰু সেই খেলবোৰ খেলি থাকোতে সময়টো কেনেকে গ'ল ল'ৰা ছোৱালী গম নাপায়, ‌ এতিয়া ক্লাছ নাইন টেনৰ ল'ৰা ছোৱালী লীয়ে সেইবোৰ খেল খেলে বেছিভাগ। তেওঁলোকৰ বেছি প্ৰেছাৰ থাকি কাৰণে সেই যেনেকুৱা ধৰণৰ খেলবোৰ খেলে তেওঁলোকৰ টাইম বোৰ যে বৰবাদ হৈছে তেওঁলোকে গমেই নাপায়। সেই ল'ৰা ছোৱালী খিনিৰ পাছলৈ গৈ দেশ কেনেকে চলাব বা তেওঁলোকৰ মানসিক শক্তিটোয়ে নাহিব, তেওঁলোকৰ সিমান এটা জ্ঞানে নাহিব যে কেনেকে মানে দেশৰ বস্তুবোৰে মানে কাম কৰি আছে।
হয়, ঠিকে কৈছা। তেনেহ'লে, ইন্টাৰনেটো বহুত সুবিধাও আছে, আজিকালি আমি ঘৰত বহি চব কৰিব পাৰোঁ। ঘৰত বহি চব উ! সুবিধা আমি লাভ কৰিব পাৰিছোঁ ইণ্টাৰনেটৰ জৰিয়তে।